হয় অ'।
অ' অ'। মইয়ো আঠুৱা লগাব লৈছোঁ আজি।
বাহঃ!
আঁঠুৱা লগাব লৈছো বোলো।
অ' অ'। শুবলৈওটো টাইম হ'বই আৰু ন?
উম্, হয় হয় বাৰটা বাজিলে।
উম', কেইতাৰিখে।
উম কি ক, কি ক'লা?
কেইটা বজাত উঠিলে? ৰাতিপুৱা কেইটা বজাত উঠে কৈছ?
অ' উঠাটো উম্, ছাৰে ছটা
কাম ধৰছো
উম্ চাৰে ছটা কেতিয়াবা সাতটা মই মানে শুই থাকিব নোৱাৰো সা়ৰ পাই যওঁ।
উম।
আৰু সাৰ পালে মোৰ মানে শৌচ কৰিব লাগে আৰু তেতিয়া, অভক্ষা হৈ গৈছে।
উম উম, শুব নোৱাৰেগে আৰু ন সাৰ পালে?
না না নোৱাৰে।
উম, আমি আকৌ সাৰ পালেও আকৌ আকৌ মানে ৰাতিপুৱা বহুত মানে ধুনীয়া টোপনি মানে বহুত আৰাম হয় ৰাতিপুৱা টোপনিটো।
উম, এটা কথা এটা কথাই আছে
উম।
উম কি আছিলে মাছৰ মোৱা মোৱা মাছ যে
অঁ।
টোপনি চিকুণ পোৱা বুলি কয়।
অঁ।
টোপনিৰ চিকুণটো হৈছে খোৱা আৰু মাছ। ম এই আচ ত চ
উম।
মাছটো মানে মোৱা মাছৰ এটা সোৱাদ বেলেগ থাকে।
কিন্তু ৰাতিপুৱাৰ টোপনিতো বহুত আৰাম লাগে ধুনীয়া লাগে ঠাণ্ডা পৰিৱেশ।
আৰু শুই বহুত ভাল লাগে।
আ ন দ
কি?
কম্বলৰ ভিতৰত সোমাই।
গৰম দিনতো ভাল লাগে জানে নে নাজানে ৰাতিপুৱ। পোৱা ঠাণ্ডাই হৈ থাকেটো। অ' ৰদতটো উলিওৱাৰ আগতে কি ঠাণ্ডা মানে আৰু দিনৰ ৰ'দ বিলাকতো ৰাতি গোটেইখিনি শেষেই হৈ যায় ন তাৰপিছত ৰাতি ওলোৱাৰ পিছতহে গৰম হয় নোলোৱাৰ আগতো গৰম নহয় ন।
উম
আঠটাহতে আঠটা বত্তাহতে মানে এতিয়া দুই তিনি ঘন্টাতে মানে ভালকে শুলে টোপনি পুৰা হৈ যায় বোলে। বেছি শুই থাকিব মন নাযায়, তিনটা- চাৰিটা বজাতে উঠি যায় কেতিয়াবা।
বয়স কম হ'লে, উম বয়স বেছি হ'লে তেনেকুৱাই হয় কিন্তু মানুহক টোিপী পুৰা বুলিুলিয় নহয় মানুহক সুস্থ মানুহজনৰ প্ৰয়োজন হয়। প্ৰত্যেকজন মানুহকে, হা?
তেনেকৈ ইমান নহয় কমকে মানে তিনি চাৰি ঘন্টা মান ভালকে শুয়ে নেকি।
না না কমকে শুৱাটো ভাল লক্ষণ নহয়
থাকেটো সদায় কৈ থাকে এ মই তিনটা বজাতে উঠিছো তিনটাৰ পৰা সাৰ পাই আছোঁ কেতিয়াবা কয় মই চাৰিটাৰ পৰাই হাৰ পাই আছোঁ শুৱাই নাই বুলি
উম
অলপ শুলো মানে অলপ যদি এক ঘন্টা দুই ঘন্টা মান ধুনীয়া টোপনি আহিলে মানে শুৱা হৈ যায় বুলি কৈছে আৰু
কি কম উম ভাত খাই মানে অলপমান টোপনি খেলি মেলি হ'লে যামেই আৰু খালো এই বহুত কিবা কিবি কৰি থাকিব আৰু শুৱা নাই বুলি গাটো ভাল লগা নাই বুলি
উম আকৌ সোনকালে উঠিলে কিবা গাটো বেয়া লাগি থাকে
ভাত হয় মানে আকৌ পেটৰ প্ৰব্লেম আছে আকৌ অপাৰচনো হৈছিলে ন সেইটো অপাৰেচন হ'লেও আকৌ পিছত বাঢ়ি যায় অ বাঢ়ি যায়গে ন বাঢ়ি বাঢ়ি যাইগে বুলি কৈছে
বাঢ়ি যায় আজিকালিতো কিবা এটা মেডিচেন ওলাইছে বোলে ভাল হৈ যায় বোলে আজিকালি অপাৰচন কৰিবই নালাগে বুলি শুনিছোঁ দেখোন
অলপ পেচাবৰ প্ৰব্লেম থাকে মানে পেচাবটো ৰাতিও হৈ থাকে ন দুই তিনিবাৰ মান উঠিলে অ তেতিয়া মানে তেনেকুৱা আৰু টোপনিটো অলপ খেলি মেলি হ' লে ত ভাল নালাগে আৰু
উম মোৰ আক পঠিয়াব হে এ চি টো চলাই থৈ আহিলো যে বহুত সময় হেল্ল'
এনে বহুত সময় চল চলালে ঠাণ্ডা হৈ থাকে ন
নহয় নহয় বেছি ঠাণ্ডা কৰিলে বেয়া মইতো এতিয়া বাইচত বাইশত চলাইছো তথাপি ঠাণ্ডা হৈ আছে ষোল্ল মানত চলালেতো কম বহুত কিখন কম্বল ল'লেও ঠাণ্ডা লাগে
তাকেতো গোটেই ৰাতি চলাই নাৰাখিব আকৌ মাজে মাজে অফ কৰি দিব আকৌ যদি গৰম লাগে ৰুমটো আকৌ অন কৰি দিব তেনেকুৱা
নালাগে হেৰি নকৰোঁৱেই মানে এবাৰ মই টোপনি যাওঁ তেতিয়া
ঠাণ্ডা হৈ গ'লে ৰুমটো গোটেই ৰুম ঠাণ্ডা হৈ
অ তেতিয়া অ নালাগে অফ কৰিব লাগে আৰু তেতিয়া সেইটোয়েতো তেতিয়া অফ কৰি শুই যাব লাগে কৈছোঁ
অ এতিয়া অফ কৰিম শুম আৰু এতিয়া অফ কৰিম
তেওঁ তেনেকুৱাই কৰে মানে অ আকৌ যদি শুই শুই মাজ যদি গৰম অলপমান অনুভৱ হ'লে মানে আকৌ অলপ সময় অন কৰি দিয়ে আকৌ অফ কৰি দিয়েগে তেনেকুৱা
আৰু মোৰ এচি টোত যে ৱাই ফাই আছে যে
অ
মুখেদি ক'লে অন হৈ যায়।
অ আজিকালি কি কৰিব
মুখেদি ক'লে অন হৈ যায় মুখেদি ক'লে অফ হৈ যায়। মুখেদি ক'লে টেম্পৰেচাৰ কমাই দিয়ে।
অ, মুখেধি কলে গান বজাই দিয়ে এলেকসানিচাকে।
এলেক্সা লিখিয়ায়ে আৰু। ভাল।
আমি কিন্তু আগতে আতাহতৰ ৰুমত মানে টিভি, চিৰিয়েল চাও মবাইল ন চলোৱাৰ আগতে এনেকে তেতিয়াতো মানে একদম তেওঁলোকৰ লগত থাকি কিনি চিৰিয়েল চাই থাকো, নিউজ চাই থাকো তিভি তেই ৰাতিটো বাৰটা, এঘাৰটালৈকে আমি ৰুমত চাই থাকো।
হুম।
তেতিয়া মানে এ চি অন কৰিলে বহুত ঠাণ্ডা লাগে আমি তাতে মানে বহি ঠাণ্ডা, ঠাণ্ডা লাগি, লাগি মানে চিৰিয়েল চাই থাকিছিলোঁ আগতে।
আজিকালি ভালেই চাগে আজিকালি নাচায়।
হম হম
উম।
টিভি এনেই চলি থাকে, এনে আপ্তাহতে চাই বাৰু। এতিয়াও মোবাইল থাকিলেও চাই, নিউজ বিলাক টিভিতে চাই এতিয়াও।
হয়, হয়।
আৰু নিউজ বিলাক তেওঁলোক এনে মবাইলত নাপায় নিজ বিলাক টিভিতে চাই। আৰু বেলেগ এনে এণ্টাৰটেইনমেন্ট কিবা বিলাকে অ, বেলেগ ফুৰ্তি, ফাৰ্তা এনজয়মেন্ট তেনেকে এনটাৰমেট এণ্টাৰটেইনমেন্টৰ কাৰণে, মবাইলতে চাই তাহতেও। ট, ভিডিঅ এনেকুৱা মানে কিবা, কিবি চাই থাকে। কিন্তু নিউজ বিলাক কিন্তু মেক্সিমাম টিভিতে চাই দে। টিভিতটোওতো ৰিচাৰ্জ কৰা হয়, ন এনে থকা যায় টিভিও চাই আৰু। আৰু গোটেই দিনটোত মোবাইল কিমান চাব লাগ, চাব ন।
আৰু তেওঁলোক বয়সস্থ মানুহটো মোবাইলতটো বেছি চাবও নোৱাৰে চাগে।
অ, মানে টিভি টো ভাল আৰু বেছেই কাৰণে।
কি কৰিবা আৰু। উম।
এনে বাৰটা, এটা বজাত শুৱে নেকি আপুনি
নাই, না মোৰ কথা নাই, মোৰ কেতিয়াবা সোনকালে শু কেতিয়াবা দিনত সন্ধিয়া যদি মই টোপনি গুচি যাওঁ বৰষুণ, চৰষুণ দি থাকিলে।
অ'।
ৰাতি শোওঁতে দেৰি হয়, এনেই সেইভাগে মই চাৰে এঘাৰটা মানতে টোপনি যাওঁ।
ময়ো বাৰটা, চাৰে এঘাৰটা তেনেকা মানতো শুই যাও মই।
কেতিয়াবা অলপ দেৰি হলে চাৰে বাৰটা মান বাজি যায়।
মাজতে যে তুমি ৰাতিপুৱা যে খোজ কাঢ়িব যোৱা, দৌৰিব যোৱা।
অ, এ বৌহতে আহাৰ কাৰণে মই যোৱা নাই আকৌ এইকেইদিন যোৱা নাছিলো কাৰণ বহুত দেৰি কে হোৱা হয়, কাম, চাম কৰো আকৌ জল্দি উঠিব মন নাযায় তে
আৰু সৰু বৌ হেৰিলিকে নাই।
ফ্ৰী নহয় মানে মানুহ চানুহ থাকিলে আৰু অকল এনেকে তেওঁলোকৰ কাৰণে এনজয়মেন্ট হব পাৰে, তেওঁওলোক খেলি থাকে, ফূৰ্তি কৰি থাকে। এ, ফি মদন কৰি কেনি।
নিজৰ পৰিয়াল মানুহ বিলাকৰ লগত কিন্তু আমি ইয়াত ৰখি থাকিব লাগে। কিবা কিবি কৰি দিব লাগেহ তেনেকুৱা আৰু তাতে খাই তাতে আপং চাপং খায় তাই এইবিলাক দিব লাগে তেনেকুৱা কিবা কিবি খাবলৈ বনাই দিব লাগে নিজেও কৰে নিজেও চব ৰেডি কৰি কেনি বৌৱে সোমাই যায় বাৰু কিন্তু দিয়াতটো মই দি দিব লগীয়া হয় আৰু খোৱা তাই
গম পাইছো উম
আৰু বহুত দেৰিলৈকে খেলে আৰু সচাঁ সেই পইচা লগাই কেনি খেলে যে
কাৰ লগত খেলে
নিজৰ মানুহ কেইতাৰ লগতে
নিজৰ মানুহ মানে
মানুহ আমি আৰু পতি পত্নী দেউতা এনেকুৱা পইচা সচাঁ সচি কে লয় কাৰণ চবেই ইনকাম কৰে চবেই চবৰ পৰা তেত ভাগ কৰে আৰু
উম
এনেকুৱা এইটো কাৰণেটো ইন টেট ন পইচা প্ৰতি নিজৰ মানুহ হ'লেও পইচা নিজৰ মানে বা পইচা লগালেটো ইনতেৰেষ্টটো বেছিকে হয় ন
উম মোৰ ভাল নালাগে সেইবিলাক খেলি
উম এ এনেই মানে উম উম আহিলেও মানে ৰুমত নিজৰ নিজৰ ৰুমত থকা হয় বুলিয়ে খেলে নেকি নাজানো আৰু তেতিয়া খেলিলে একেলগে থকা হয় যে অনভাইমেন হিচাপে কেনেকে নো পইচাটো লগাই আৰু নাজানো আৰু
এই আৰু তোমাৰ এটা কথা তোমাৰ দাদাটো হেৰি হ'ল যি গুৱাহাটীতে ট্ৰেন্সফাৰ হৈছিলে
গুৱাহাটীত ট্ৰেন্সফাৰ হৈছিলে এবছৰ থাকিলে বিচাৰি বিচাৰি ইয়াত থাকিব নোৱাৰে ত আৰু ই মান আপং খাই কোনে চম্ভালিব তাই ইয়াত
এ শিলচৰত কি ভাল পাই মই নাজানো
ই মোক কয় ইয়াতে কৰিব নোৱাৰে লগতে অ বৌ দাদা চবেই
কোনটো নাৰ্চিং ৰুমত?
গভৰ্ণমেন্ট হস্পিতালত কিনেও নাৰ্ছিং ৰুমতো কৰে তেওঁলোক।
অঁ।
মানে এক্সট্ৰা পইচা তাত বেছি বহুত বেছি পায় সেইটো কাৰণে
গম পাইছো, উম।
ইয়াত কৰিব নোৱাৰে যে অকল ইয়াত চাকৰি নিজৰ চাকৰিটোই কৰিব লাগিব। আৰু এনেকে
থকা নাই যে, বেলেগ- বেলেগকে চেপাৰেট কে। ত' থাকি ভাল পোৱা নাই ভাল লগা নাই। মিলা নাই বিচাৰি আছিলে বিচাৰি আছিলে তেনেকুৱা আৰু।
ভাল লাগে হা?
উম আৰু ইয়াত নাথাকে, ইয়াত থাকিব মন নকৰে।